অ' কি কৰি আছা? এ এনেই শুই আছো
অ ভাত খালে নেকি?
নাই ৰ বনাই নাই তহঁতৰ বনালে নেকি?
বনাই আছে মই বাহিৰত আছো মই গমেই পোৱা নাই বনাই আছো চাগে
অ' আজি গৰম কেনেকুৱা পিছে
আজি ইমান পোৱা নাই কিন্তু গৰমটো
অ' সিমান নাই বাৰু ৰ'দ দিয়া নাই এনে আৰু অলপ অলপ তথাপিও আছে আৰু
অ' অলপ আছে ভিতৰত গৰম বেছি বাহিৰত ইমান
উম অ' তেনেকুৱাই অ'
এ এটা কথা সুদিব আছিলে তোক
কচোন কি বা
এ আজিৰ দিনত মানে এই গদ্ৰেজ কাপোৰ কানি ঠিক কৰি আছিলো তাৰপিছত তেনেকে একযোৰ পাটৰ কাপোৰ এইযোৰ পালো বহুত পুৰণা আৰু মাৰ সেইযোৰ এই বিয়াৰ পিছতে কিনা
উম
তাৰপিছত কিবা অ' বেলেগ ধৰণৰ এতিয়া পাতৰ কাপোৰত মানে বেলেগ আৰু তাকে মাই কলে শুৱালকুছি বৰে কিনা আছিল
অ' হয় নেকি তাকেইতো
ক' গাঁৱতো শুৱালকুছিতে নহ
অ' হয় হয় তটো শুৱাল কুছিতে মানে তই যিযোৰ কাপোৰ চাইছ চাগে সেইযোৰ বহুত আগৰে পাতৰ কাপোৰ মানে আগৰ বোৰ বেলেগ আছিল ন একদম- মানে মেইন টো হাত তি পাতৰ যিবিলাক সেইবিলাক চাগে অ' সেইবোৰ তোৰ মেইন পাত আছে ছিল আৰু একদম মানে যোনটো তোৰ একদম ঘৰুৱা ভাৱে ভালদৰে বনাই পুৰণি সেইবিলাকে আৰু
অ' মানে আৰু মাজৰ যোনবিলাক ফুল আছে এইবিলাকো সৰু সৰু বহুত মানে ধুনীয়া আৰু
অ' তাকেইতো তই এনে পিন্ধি চাইছ নে
এনে একবাৰ লৈ চাইছিলো ফটো উঠিম একদিন পিন্ধি
অ উঠিবিচোন কালাৰ টো কেনেকুৱা?
কালাৰটো উম! কি এনেকুৱা টাইপ মানে বগাও নহল ঘিউ কালাৰ টাইপ নেকি এইটো
অ সেনেকুৱাই আগৰ বোৰ মানে তোৰ বেছি অ ৰং চঙীয়া নাছিল। আগৰ যোন বিলাক তোৰ পাতৰ কাপোৰ আছিল এতিয়াহে তোৰ মানে বিভিন্ন ধৰণৰ ৰং দিয়ে গতিকে আগৰ বোৰ মানে তোৰ ভাল লগা আছিল আৰু তেনেকুৱা চিম্পুল আৰু আৰু মাহতে পিন্ধিবৰ কাৰণে সেইবিলাক ভাল আছিল।
সেইটোয়ে এতিয়া বিলাক আৰু কিমান কি কালাৰ
অ আৰু আজিকালি তোৰ দাম বোৰো মানে কি কবি আৰু তোৰ বিশ হাজাৰৰ তলত- পাটৰ কাপোৰ নাপায়চোন যোনটো তোৰ মেইন মানে কইনা পিন্ধা ছেট বা যিয়ে হওক আৰু বিয়াৰ যিবিলাক দিব লাগে।
উম আজি-কালি নাপায়।
উম আমাৰ মানে দেখা পাও নহা। আমাৰ মামাহঁতে সেইবিলাক পাটৰ কাপোৰ ঘৰতে বোৱে বা অ চবৰে ঘৰত শাল আছে ন আমাৰ তাতে সেইকাৰণে মানে গম পাও আৰু তেনে কিমান কি দাম মই যে-
উম সেইফালেতো চাগে চবৰে ঘৰে ঘৰে আছে।
অ আছে আছে আমাৰ মামাহঁতৰ আছে তোৰ পাঁচখন ছয়খন মান আছে।
অ কেনেকুৱা নে এই নৰ্মেল হাল বিলাক যেনেকুৱা তেনেকুৱা নে নে কিবা মানে বেলেগ।
অ সেইবিলাক নৰ্মেল হালে এইবিলাকে ওপৰত কিবা মেচিন থকাৰ দৰে মেচিনো থাক তেনেকুৱাই দেখোন কিবা মই ভালদৰে নাজানো।
সেইটো মানে হাত খাল তো বেলেগ সেইটো হাত নহয় সেইটো তাঁতশাল বুলি কয়। হাত খালতো তোৰ হাতেৰে বয়। ভৰিৰে ভৰিৰে মাৰিব নালাগে আমাৰতো যোনবিলাক আছে মামাহঁতৰ গত সেইবিলাক- ভৰিৰে এনেকৈ যে কিবা মাৰে। সেনেকুৱা আৰু-
অ যোনটো এই নৰ্মেল যোনটো দেখা পাওঁ আমি-
অ সেইটোৱে- মানে চবৰে ঘৰত এখনকে হলেও আছেই আৰু-
অ গাঁৱৰ ফালে থাকে আৰু কিন্তু শুৱালকুছি বুলি ক'লে তাতে আৰু বেলেগ মানে চবৰে ঘৰত থাকে।
হয় হয়। ভাল লাগে সেইকাৰণে কিন্তু আজিকালি অলপ কমিছে বাৰু মানে।
এতিয়া কি হৈছে তোৰ পাটৰ কাপোৰ যিবিলাক তাৰ জাগাত মানে বেলেগ। উম যোনবিলাক মিক্স প কৰা পাত।
অ' মিক্স পাত।
চাই লৈছে তাৰ কাৰণে মানে বেয়া লাগে আৰু।
সেইটোয়ে তাৰ মানে দামো বাঢ়ি গৈছে ন আৰু। কেলে মানে আজিকাল মিক্স পাতবিলাকেই বেছি চলে।
অ' হয় হয়, দামটোতো বাঢ়িছে আৰু মানে কি হয়। যিহেতু তোৰ বিয়া চিয়াতটো আজিকালি মিক্স পাতে পিন্ধে তেনেকাে। মানে মিক্স পাত বোৰ কি হয় বেছি হেভি নহয় ন, সেইণে মানুহে পিন্ধিবৰ কাৰণে ভাল। পায় সকলোতে।
উম আৰু এতিয়া। উম, এতিয়া মানে পাটৰ কাপোৰ বিলাক একদিন অকল বিয়াত পিন্ধা য কিন্তু মিক্স পা নলে আৰু পিন্ধিব পাৰি। কিবাকিবি সৰু সুৰা কাজত।
অ' হয় আৰু মানে কি হয় মিক্স পাত বোৰ এতিয়া মানে আমিও পিন্ধিবৰ কাৰণে ভাল হয় আৰু ইমান হেৰি নাই। নহয় ন, সকলোতে আমি পিন্ধিব পাৰো সেইকাৰণেই।
আৰু পাটৰ কাপোৰো আৰু টো ধুব নোৱাৰি ভয় লাগে।
অ' ধুব নোৱাৰি এইবিলাক কিবা মানে অকল ৰ'দতে মেলি দিব লাগে আৰু। এদিনে নিপিন্ধ যি নকৰ হলেও।
উ
হ'লেও কেতিয়াবা বেয়া লাগে যে মানে আগৰ যিবিলাক আছিল সেইবোৰ লাহে - লাহে মানে নোহোৱা হৈ যাব। যাব নেকি এইবিলাক কথা ভাবি কিনে বেয়া লাগে আৰু।
তাকে আগৰ নিচিনা নাই আৰু সেইবিলাক ন আৰু এতিয়া মানুহও নোপোৱা হৈছে তেনেকে। খোৱা মানুহও নাই।
হয় হয়, তোৰ মানে অ'। যিবিলাক ধৰি লও আজিকালি বাহিৰৰ পৰা কাপোৰ আহে প সেইবিলাক পাট কাপোৰৰ নামত। গতিকে যিবিলাক তোৰ শিপিনীয়ে কষ্ট কৰে সেইবিলাক। পাটৰ কাপোৰ বোৱে আচল কে সেইবিলাক মানে সিহঁতে উচিত মূল্যটো নাপ। পায় আৰু সিহঁতৰ কাৰণে যিবিলাক বাহিৰৰ কাপোৰ বেচে দোকানত।
বাহিৰৰ বিলাকতো এনেও মেইন পাত নহয়ে, শুৱালকুছিৰ নিচিনা টো নহয়ে সেইবিলাক। তেনে ডুপ্লিকেত আৰু।
হয় হয়, তাতে মানে তোৰ মেইন যিটো পাট পলুৰ পৰা মুগা। সকলোৰ সেইবিলাক যে ওলাই লেতা সেইবিলাকৰ মানে ডাইৰেক্ট। অ' নহয় মেচিনত মানে সিহঁতে কিবা কৰে আৰু।
উম।
সেইকাৰণে আজিকালি মানে অ'।
উম।
আজিকালি মানে। অ' সেইবিলাক মেচিনতে মাৰে তো বেছি ভাগ যিহেটো মানে। তই অলপমান গম পাবি সেইটো মানে মিক্স পাতযোৰত অলপ কিবা মানে পিচল পিচল দৰে হয় আৰু।
অ' কাপোৰটো অলপ বেলেগ আৰু।
উম হ'লেও সেইযোৰ পিন্ধি ভাল লাগে কিন্তু। পিন্ধিলে ভালে দেখি ন।
হয়। বহুতো কিছুমান আছে কিন্তু ধৰিব নোৱাৰি মানে মিক্স পাত নে মেইন পাতৰ।
অ সেইবিলাক চাগে, অলপ দামী কিজানি মিক্স পাটৰতো ভাগ আছে ন কম দামীটোত মানে গম পাই আৰু
উম। কিছুমানটো পূৰা পাতৰ নিচিনা পায় যেতিয়ালৈকে লাৰি নাচায় তেতিয়ালেকে মানে গম পোৱা নাযায় আৰু যে এইযোৰ পাটৰ নহয়।
অ হয়। আৰু আমাৰতো ছোৱালী মানুহ এতিয়া ক'ব গ'লে মেখেলা চাদৰ যি দেখিলে ভাল লাগে মানে লও লও লাগে। আৰু আৰু মানে সেইকেইযোৰ মোৰো পচন্দ লাগে, কাৰণ যিহেতু কম কালাৰত কৰে মানে খুব কম কালাৰ দিয়ে ন মই ইমান মানে ডাঠ কালাৰ ভাল নাপাও সেইকাৰণে ভাল লাগে আৰু।
তাকে লাইট কালাৰ বিলাকে বেছি চলে আজিকালি।
অ, তোৰ পিছে পাটৰ কাপোৰ আছে নে নাই?
মোৰ এই তোলনীত তেতিয়া লোৱা আছে, দুযোৰ তিনিযোৰ আৰু দিয়াও আছে।
অ, অ মোৰো তেনেকে তেই তেতিয়াই, তোলনিতে দিয়া আছিলে মামাহঁতে।
হম
তাৰ পিছত আৰু এতিয়া নাই আৰু। অ বাকীবোৰ মাৰে আছে আৰু মোৰ নাই।
সেইটো কিনা নাযায় ন তেনেকে?
উম আৰু যিহেতু ইমান দাম ক'তনো কিনি থাক।
সেইটোৱে ই বীয়াৰ যে বাপৰে তথাপিও ভণ্টিৰ কাৰণে এযোৰ কিনিছো কিন্তু পাতৰ নহয়।
অঁ, অঁ এতিয়া তোৰ ভন্টিৰ কাৰণে লাগা হ'ব।
অঁ সেইটোৱে।
এতিয়াতে কিনি থৈ দিয়াই ভাল। মানে সময় তোৰ পিছত আৰু এনেকে ভালকে। মোৰ নাপাবি গতিকে আগত
হম। অ মানে আমাৰ মিক্স পযোৰ কিনিলো বাকী মামাহঁতে মানে পুৰা মেইন পাতৰ কিনিছে আৰু সেইটো কাৰণে আমি মিক্স পাতযোৰে কিনি দিলো দুযোৰ দুযোৰ আৰু কি কৰি মানে পৰিহে থাকিব।
অঁ হয় হয় যিহেতু তোৰো আছে আৰু আন্টিৰো আছে। তেনেদৰে ইমান নালাগে আৰু পিছলে যেতিয়া বিয়া চিয়া চিয় হ'ব তেতিয়া হল হ'লে হল যি পাৰ।
উম। তাকে এতিয়া এনে আৰু নালাগে নহয় আৰু তেতিয়ালৈকে এইবিলাক দুজন নোহোৱা হৈ যাব এনে ৰাখি কি কৰিম?
অ' সেইকাৰণেইটো। ঠিকে আছে বাৰু, এইবিলাক মানে কাপোৰ চাপোৰ বালো মানে ছোৱালী মানুহৰ দেচোন চখ এ এটা থাকে মানে, দেখিলেই কিনিব ইচ্ছা যায় আৰু। অঁ মোৰতো আজিকালি মানে য'তে নাযাকে চাদৰ মেখেলাই চকুত পৰে, কোনযোৰ মানে ভাল লাগে কি তেনেকুৱাই চাই থাকো আৰু
তাকেতো মোৰ নীলা কালাৰটো লগতে চকুত পৰে মানে নি নীলাৰ যিকোনো হওঁক আৰু হা
মই এযোৰ ৰঙা ল'ম বুলি ভাবি আছো, কিন্তু মানে ভাল চাই পোৱা নাই। মানে মোক চিম্পলে লাগে কিন্তু অলপ ভাল আৰু যাতে মানে, উজ্জ্বল টাইপৰ সেনেকুৱা হ'লে ভাল আৰু
মোকো এযোৰ লাগে নীলা এযোৰ লাগে।
অ মোকো নিলাই মানে নিলাই যোৰত
উ
আজিকালি ইনষ্টাগ্ৰাম পেজবোৰত চাবিচোন ইমান ধুনীয়া ধুনীয়া আহে কিন্তু দামবোৰো তাতে বহুত কয়।
সেইটোয়ে আৰু মানে আগতে পেমেন্ট কৰিব লাগে সেইটো কাৰণে মোৰ মানে ডাউট লাগি থাকে আহে নে নাহে কি বা হৈ যায়
আহাতো আহে বাৰু কিন্তু বহুত দাম কয় মানে মই সুধিছিলোঁ তেনেকে কাপোৰ বোৰ কিন্তু ভাল লাগে। কিন্তু দামটো বহুত মানে দুই হেজাৰ তিনি হেজাৰ সেনেকুৱা হয়।
অ
সেইকাৰণে আৰু এতিয়া আমি সেইবোৰ কিনিব নোৱাৰো তাৰে পৰা
দোকানতে পোৱা যাব অলপমান কমতো আনিব পাৰি
অ হয় কেতিয়াবা ভাল কাপোৰ আহে কিন্তু কম দামতো
অ হয় আহে
আৰু সেই চাব্বিছ জনেই যে ভুৱা অ এই যে বোৱা কাপোৰ বোৰ যে পাই মিচিং নে কি মিচ সেইবোৰ খুব ভাল লাগে মোৰ
এই যে ৰঙা সেউজীয়া কেইযোমান যে বহুত ট্ৰেণ্ডিঙত চলি আছিল।
মোৰ এযোৰ সেউজীয়া আছে সেইযোৰ মানে পিণ্ডি, তোৰ বহুত আৰাম লাগে আৰু একো কষ্ট নাপায় মানে অ আৰু ছোৱালী মানুহ কাৰণে বিশেষকে ভাল আৰু আমাৰ কাৰণে
উম তাকে আৰু ভালো লাগে সেইযোৰ কিবা এটা
উম কাপোৰ বুলি ক'লে মানে মোৰ চব ভাল লাগে আৰু বেয়া লগা বুলি নাহে একো
তাকেইটো চাদৰ মেখেলাতো মেইন আৰু উ
আৰু এতিয়া মানে মোক কোনোবাই যদি কিবা দিও বুলি সোধে মই যেন চাদৰ মেখেলা লাগে বুলি ক'ম তেনেকুৱা বাৰু
হয় এইটো
উম ভাল লাগে হব যাতে পাত পাতৰ সিমান মোৰ চখ নাই বাৰু তথাপিও পাত পাতৰ কাপোৰ বুলি ক'লে বেলেগ আৰু ন
অ সেইটোয়ে সেই বিয়া ছিয়া টাইমত লাগে আৰু সেইটো মনত পৰে আৰু তেতিয়া এ এনেই বাৰু নাই আৰু
হয় হয় পিছলৈ আৰু ল'ব লাগিব
উম লাগিব সেইটো
উম ভাত হল নে কি পিছে?
ভাত নাই হোৱা ৰ'বা।
অ ঠিকে আছে দে জনাম উম অ
দিয়া পিছতে ৰাখো দিয়া অ
অ এ মই কিবা এটা কাম কৰোঁ ৰবা
অঁ অঁ দিয়া
উম